অ কোৱা?
অ কি তই কি কৰি আছা?
এনেই আছো ৰবা। তুমি কি কৰি আছা? অ চাহ পানী খালা অঔ বৌ মই ভাত খোৱা নাই ৰবা। তুমি খালা নেকি?
আহ খা নাই চাহে খাইছো কাৰণে বহি আছো
হয় হয় হয় পিছে খবৰ পাতি কোৱা কেনেকুৱা?
ভালে চলি আছে খবৰ বিলাক। তোমাৰ কেনেকে চলি আছে খবৰ পাতি বিলাক?
খবৰ পাতি মানে মোৰো ভালে চলি আছে বৰ্তমান এতিয়ালৈকে
উ নচত অ কি আজি ক পাৰ পুৰি বজা মানে কি তুমি
আজি বাহিৰত যাওঁ বুলি ভাবিছো মই এতিয়া যাওঁ বুলি ভাবিছো অলপ দেৰিকৈ যাওঁ বুলি ভাবিছো অলপ মানে ফুৰি আহো ঘৰতে কিমান সোমোৱাই থাকিবা সোমোৱাই থাকিব নোৱাৰি নহয় ঘৰতে
অ ঠিক আছে ঠিক আছে মানে বি ঘ অলপ বাহিৰত ঘূৰিব যাব লাগে মানে তেতিয়া অলপমান মন শান্তি লাগে আৰু মানে
হয় মনটো ভাল লাগে নিজৰে দিয়া কোৱা পিছে কেনে কেনেকুৱা তোমাৰ খবৰ খবৰ পাতি তাৰ পিছত তোমাৰ কিবা অলপ কোৱা তোমাৰ বিষয়ে।
এ মানে খবৰ পাতি ঠিকে আছে মানে তুমাৰ যেনেকা আহ আজিকালি মানে মইতো ভাবিছো আনন যেনেকা তুমি আজিকালি চাই আছা। নতুন নতুন এটো কিবা আহি আছে তোমাৰ বস্তু খন আহি আছে। তোমাৰে দুই ল'ৰা ছোৱালী বিলাক যেনেকে চ ছচেলমিডিয়া তোমাৰ সামাজিক মাধ্যম আহি আছে। ত কি ভাবি তুমি সামাজিক মাধ্যম আহাৰ পৰা কি আছে তোমাৰ জীৱনবোৰত।
সামাজিক মাধ্যয়ম অহাৰ পৰা এনেকুৱা হৈছে যাতে ধৰি ল লৰা বিলাকে আমাৰ লৰা ছোৱালী বিলাকে বিভিন্ন ধৰণৰ ধৰি লোৱা এইটা মই কব গ'লে আমাৰ সামাজিক মাধ্যম মানে এতিয়া ধৰি লোৱা তোমাৰ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী বিলাকে নতুনকে ওলাইছে এইবিলাক মোবাইলত বিভিন্ন ধৰণৰ গান বাজনা মানে ইনষ্টাগ্ৰাম কিবা কানি এইবিলাক ওলাইছে ওলাই পেলাই তাতে ৰিলচ দিয়ে কিবা দিয়ে এইবিলাক চ দিব লাগে দিব নালাগে বুলি নকওঁ মই দিব লাগে ভাল দিয়া কাৰণে যি টি ৰিলচ বনোৱা এইবিলাক দিব নালাগে। ভাল নালাগে কিবা চাই ধৰি লওক ঘৰৰ মানুহে চাই থাকে কাৰোবাই চাই থাকে ভাল নালাগে না।
অ'। এই সামাজিক মাধ্যম অহা পৰা মানে অলপ ভালে আছে মানে যেনেকা তুমি চোৱা। মানুহবোৰ যেনেকা সামাজিক মাধ্যম অহাৰ পৰা। কোনোবা কানে পঢ়া লিখা কাম আছে ন কিবা কিবি আছে ন অফিচৰ কাম আজিৰ এইবিলাক ঘৰতে বহি পেলাই কৰিব পাৰা মানে বাহিৰত কোৱাত যাব নালাগে ঘৰতে বহি বহি চব কাম বোৰ কৰিব পাৰা চব কাম বোৰ কৰি পেলাই মানে শেষ কৰিব পাৰা আগতে এনেকা নাছিল। এ সামাজিক মাধ্যমৰ পৰা মানে মানুহৰ জীৱন যাপন। সহজ হৈ গল আৰু মানে। অলপমান যিবোৰ কাম বোৰ আছে ঘৰতে বহি পেলাই কৰিব পাৰে এইটো কিবা কিবি এনেকুৱা হৈ গল মানে সামাজিক মাধ্যম আহ পৰা। মই ভাবো মানে সমাজিক মাধ্যমতো আহাটো অহাটো ভালে হৈছে মানে। মানুহৰ জীৱনটো অলপমান সিজুল হৈ গল আৰু সামাজিক মাধ্যম অহাৰ পৰা। তোমাৰ অলপমান সমামাজৰ মাধ্যম আহাপাৰা কি হৈ গ'ল কি এ যেনেকা তুমি চোৱা আজিকালি সমামাজৰ মাধ্যমে কি হৈ গ'ল তুমি গান বোনো শিকিব পাৰে মানে ঘৰত বহি পেলাই চব শিকিব পাৰে গীটাৰ গান ডান্স চব এইবোৰ ঘৰতে কৰিব পাৰে। আচ্ছা তুমি নেটতো দিব পাৰে লাষ্ট নেটত দিলে মানে তুমি অলপমান মানুহবোৰ চাব মানুহবোৰ চালে তোমাৰ ভাল লাগিব ভাল নাচে ভাল গায়। তুমি দেখাব পাৰা মানুহবিলাকক অ মই ভাল গাও মই এনে ভাল নাচো এনেক আকৌ বোলা দেখাব পাৰে মানুহবিলাকক তুমি। এনেকে মই ভাবো মানে সামাজিক মাধ্যম আহাৰ পৰা ভালে হৈছে মানুহৰ জীৱনবোৰ মানে। এতিয়া মানে সামাজিক মাধ্যমটো মানে তোমাৰ যেনেকা আহাৰ টাইমত যেনেকা তোমাৰ যেনেকা তোমাৰ ফেচবুক থাকে হোৱাটছএপ থাকে ইনষ্টাগ্ৰাম থাকে ফেচবুক কিবা কিবি থাকে। মানে তুমি সামাজিক মাধ্যম চলাইলে ভালে চলাইলে কি এইটো তোমাৰ ওপত মানে তুমি কেনেকে চলাই। তুমি মানে কি কি চলা সমাজৰ মাধ্যমত কোনটো কোনটো অ এপ চলোৱা তুমি।
মইতো এ এপছ চলাবলৈ হলে ক তাৰ এপছো বহুতেই আছে মোৰ হাতত। ইনষ্টাগ্ৰ ফেচবুক হোৱাটচাপ বিভিন্ন ধৰণৰ এপছ চলাও। সামাজিক মাধ্যয়ম আৰু তুমি ঠিকে কৈছা এইটো ভালো হৈছে। ভালো হৈছে বেয়াও হৈছে এনেকুৱা টাইপৰ মই ক'ব গ'লে, ধৰি লোৱা বিভিন্ন ধৰণৰ কাম আমি কৰিব পাৰো ধৰি লোৱাক অফিচৰ কামেই হওক বা এতিয়া ধৰি লওক আমি দোকান কিবা প্ৰজেক্টৰে কাম কিবা কাম এতিয়া কলেজৰ আমাৰ কাম থাকে বিছুত বহুত কাম থাকে। এইবিলাক আহাৰ পৰা আমাৰ এতিয়া বহুত কাম বাছিছে আগতে যদি আছিলো দুই এখন বহুত দূৰ দূৰণিলৈ একে দোকন আছিল তেতিয়া আমি ডিষ্টাৰ্ব হৈছিল আমাৰ এতিয়া ভালে হৈছিল তাৰে ওপৰত তুমি কি ক'ব বিচাৰা?
উমটো মানে সমাজিক মাধ্যমে চব বস্তু সহজ হৈ গল মানে চব বস্তু যিমানে কামবোৰ আছিল আগতে যেনেকুৱা টান টান আছিল। ইতয়া তান নহয় আৰু চব বস্তু খহচ হৈ গল মানে তান
হয়।
উম তোমানে তোমাৰ যেনে আজি বুুৰ চোৱা যেনেকাে মানুহ বিলাকৰ কি হৈ গ'ল টাইম বোৰ চাহ নহয় মানে। যেনেকে টাইম বোৰ বহুত কম হৈ আছে মানুহ বিলাকৰ। তুমি টউশ্যন উচন যায় পঢ়াৰ শুনা ল'ৰা ছোৱালীবিলাক। ঘৰত বহি পেলাই পঢ়িব পাৰে আৰু মান বাহিৰত যাব লাগা নহয় আৰু ঘৰত বহি পেলাই যদি ইউটিউবত পঢ়িব পাৰে একাম এক্সামৰ টাইমত পৰি পীক্ষা থাকে ডাঙৰ ডাঙৰ কম্পিতিশেপ এক্সাম। ঘৰতে বহি পেলাই পঢ়িব পাৰে তুমি বাহিৰত যাব নালাগে। বাহিৰত যাওঁতে তোমাৰ টাইমখন যায় যেনেক আহা যাহাত সেই টাইমখন যা আৰু তুমি ঘৰতে বহি পঢ়ি থাকিলে এতিয়া আৰু মানে
হয় হয় হয়, তুমি ঠিকে কৈছা, কাৰন চাবা এতিয়া টিউচন হওঁক বা অনলাইন হওঁক যে তেওঁলোকে ত্ৰিশন কাম ত্ৰিশনৰ বিলাক বস্তুবলাক ত্ৰিশন সেয়ও কৰিব পাৰে। অনলাইনত চাবও পাৰে মোবাইলত চাবও পাৰে তেওঁলোকৰ অনলাইন ক্লাছ হয়। কেতিয়াবা তাৰপিছত তেওঁলোকৰ আৰু বিভিন্ন ধৰণৰ ইটা ধৰি লওঁক স্কুলৰ নটছ গেলাকে হওক বা কলেজৰ নোটছ গেলাকে হওক তেওঁলোকক অনলাইনত ধৰি লওক হোৱাটছএপত দি দিয়ে, গ্ৰুপত দি দিয়ে, দি দিলে তেওঁলোকে লিখিব লাগে কিবা কৰিব লাগে সামাজিক মাধ্যমটো আহাৰ পৰা ভালো হৈছে, মই ভাবো।
উম তাৰপিছত তুমি যেনেকা লগৰ বিলাকত থাকে যেনেকুৱা ক'ৰবাত দেশ বিদেশে থাকে, নহ'লে বেলেগ জাগাত থাকে। যেনেক ইয়াতে তুমি ইয়াতে থাকে তোমাৰ লগৰ তোৰ এ জেগা দিল্লীৰ আছে বেংগালোৰত আছে এনেকুৱা বহুতো আছে মোৰ লগৰ বিলাক, মানে তুমি ইয়াত আজি আগতেতো কি আছিল তুমি আহ ইটোবিলাক নাথাকাত তুমি। চিঠি লিখি পঠাব লাগিছে চিঠি লিখি ফটিট মানে তুমি যোৱাতে এসপ্তাহ মান যাব কিবা যাব ত কা কিতা যাই পাব কিতা তেহেতে লিখিব কিতা আহিব। এনেকে আহা যতে এক মা'হ মান গুচিছিল। ইতিাৰ মানে কি কল তুমি লগে লগে কথা পাতিব পাৰিবা তুমি। লগে লগে ফোন কৰিব পাৰে লগে লগে কথা পাতিব পাৰে আৰু মানুহ বিলাক লগত এইটো কি ভাবে তুমি?
হয়, হয়। ঠিকেই কৈছা, কাৰণ চাবা এতিয়া সামাজিক মাধ্যমত ধৰ আমি এতিয়া চিঠি এখন পঠাব লগা হ'লে আমি এতিয়া আমি সেই পোষ্টেলত দিব লাগে। পোষ্টেলৰ পৰা যাই পোৱো গেলি তাতে বহুত দিন লাগি যায়। সেইটোৱে তেখেতে আৰু দিব লাগে, তেখেতৰো দিবলৈ বহুত দিন লাগি যায়। এতিয়া আমি সামাজিক মাধ্যম ওলোৱাৰ পৰা এনেকুৱা হৈছে যাতে আমি অনলাইনত বস্তুটো ডাইৰেক্ট আমি ফোন কৰি দিব পাৰোঁ বা হোৱাটছএপত দি দিব পাৰোঁ, বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত দি দিব পাৰোঁ, আমি প্ৰস্তুত তেখেতক।
এতিয়া আমাৰ ওলোৱা ভাল হৈছে আমাৰ কাৰণে।
উম, ঠিক কৈছা তুমি। মানে, সামাজিক মাধ্যম অহাৰ পৰা মানে চব বস্তু সহজ হৈ গ'ল, আৰু আজিকালি কি হৈ গ'ল মানে সামাজিক মাধ্যমৰ পৰা মানে মানুহ বিলাকৰ কি থাকে তোমাৰ, যেনেকা আহ কথা পাতিলে, আছো আজি কালি কি কিবা হৈ গ'ল ভিডি'অ কল আহি গল। যেতিয়া তুমি মা-দেতাৰ দূৰ থাকিবা, মা-দেউতা বেলেগ জেগাত আছে তুমি বেলেগ জেগাত আছে। তুমি ঘৰত বহি বহি ভিডি'অ কল পৰা কথা পাতিবা মা-দেতা কি আছে, খবৰ কেনেকা আছে? খবৰ-পাতি অ' ভিডি'অ কলতে খুজিব পাৰা আজিকালি যেনে আগতেতো নাছিল ভিডি'অ কল তোমাৰ। আজিকালি যেনে চবত ভিডি'অ কল কৰি পেলাই লগ মানে মা-দেউতা লগত নহলে লগৰৰ লগত কথা পাতিব পাৰা। এইটো কি ভাবা তুমি যেনেকা?
হয়, তুমি ঠিকে কৈছা। কাৰণ ধৰি লোৱা, আমাৰ মা-দেউতা এতিয়া দূৰত থাকিলে, মই ঘৰত থাকি মই ঘৰত মানে মা-দেউতা ঘৰত থাকিল মই দূৰত থাকিলোঁ, মই ধৰি ল মই ক'বাত দিল্লী, মুম্বাইতে থাকিলোঁ। কথাটো কৈছো তোমাক মই উদাহৰণটো দিছোঁ। মই দূৰত থাকিলোঁ থাকিলে মা-দেউতাহঁতক চাবলৈ গ'লে মন আহিবও নোৱাৰো মই। আহিব নোৱাৰে, এতিয়া সামাজিক মাধ্যমটো ওলোৱাৰ পৰা আমি এতিয়া ভিডিঅ' কল কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ কথা পাতিব পাৰোঁ, মেছেজ কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ কথা পাতিব পাৰোঁ। মা-দেউতাৰ লগত। এইটো ওলাই মোৰ কাৰণে ভাল হৈছে, আমাৰ সকলোৰে কাৰণে ভাল হৈছে। তুমি তাৰে ওপৰত কি ক'ব বিচৰা?
বুজি পোৱা নে, সামাজিক মাধ্যম অহাৰ মানে কাৰণ কি? মানে, মানুহৰ জীৱনটো সহজ কৰা চব মানে অলপমান দুনিয়াৰ লগত চলিব লাগে মানে। মানুহবিলাক কয় সামাজিক মাধ্যমৰ পৰা বিয়া আছিলে মানে বিয়া হোৱা নাই আৰু মানে। তুমি সমাজৰ মাধ্যমৰ অলপ সহল হৈ গল। অলপ সহজ হৈ গ'ল। মানে, সামাজিক মাধ্যম অহাৰ কাৰণ কি আছিল তোমাৰ জীৱনটো অলপ সহজ কৰিব পাৰে। হয়ে কৰেটো জীৱনটো অলপ সহজ মানুহৈ সেইটো মানে মানুহবিলাক নতুন নতুন বস্তুবিলাকৰ লগত এইটো চলিবাত যা যাবা লাগে মানে, কোনে কোনে কয় ন চলিব নালাগে মানে কি কয় পিছে, নতুন নতুন গোষ্ঠী আহিলে। আহ, এইটোতো এনেকা নহয় ন তুমি এটা পুৰণা বস্তু থাকি থাকিবা এনেকা পুৰণা জীৱনত জি থাকিবা। নতুন নতুন জীৱনতো অলমান জিব লাগে অলমান জেগা নতুন বস্তু আহিলেতো অলমান অ' সন্মানজনী কৰি পেলাই অলমান কামবোৰ কৰিব লাগে অলমান, কি কিবা-কিবি কৰিব লাগে, এনেকা তোমাৰ অলপমান ভাল বস্তুকে চলাব লাগে এনেকা আৰু মানে মই ভাবোঁ।
হয়, হয়, হয়, তুমি ঠিকে কৈছা।
সামাজিক মাধ্যমটো অহাৰ পৰা এনেকুৱা হৈছে যাতে চব বস্তু আমি ধৰি লওক কিছুমান নজনা বস্তু টো জানিব পাৰোঁ কিছুমান নেদেখা বস্তু দেখিব দেখিবলৈ পোৱা যায় মোবাইল বিলাকত আমি ক'বলৈ যাবলৈ গ'লে আমি সেইটো বস্তু চাবও পাৰো সেনেকুৱা বিভিন্ন ধৰণৰ আমি ধৰি লোৱা কাৰোবাক আমি ধৰি লওক কাৰোবাক এনেকুৱা বস্তু যাতে কল কৰি এইখিনি বস্তু আমি সুধিবও পাৰো ক'ত কি আছে সেনেকুৱা বহুত ভাল হৈছে আগত আগতকে বহুত ভাল হৈছে এতিয়া আমাৰ
উম ঠিক আছে অ শুনিছো শুনিছো ঠিক আছে আগৰ টাইমত কি আছে তুমি সামাজিক মাধ্যম বোৰ নাথকাত মানে তুমি এ কিবা অ জৰুৰী কথা বিলাকো থাকিলে কাকো কব পাৰা নাছিলে তাত মানে তুমি লগৰ বিলাকতে ফোন কৰিবলে দূৰ দূৰ কথা পাতি পা কিবা কিবি কৰিব পাৰা এইটো মানে নাই দিয়া দে তোমালক কথা পাতি ভাল লাগিল চ ভাল বিষয় আছিল কেতিয়াবা সামাজিক মাধ্যম বিয়া কথা বিলাকৰ লগত কথা পাতি চাম। তেন্তে হ'ব
হয় হয় মোৰো হয় ময়ো তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়াতে ধন্যবাদ